হেল্ল'।
হেল্ল'
হেল্ল'।
হেল্ল', অ', কোৱা।
কি কৰি আছা?
এ, আ ছিলো ৰ'বা এনে, তুমি? মই ঘৰতে আছো।
অ', মই এনেই আছো।
আতছ। আ, খোৱা লোৱা কৰিলা কিবা?
অ', মোৰ খোৱা, খোৱা লোৱা টো কৰিলো।
আত্ছা। বহুত দিন মূৰত ক'ল কৰিলা দেখোন?
অ'। কিবা খালানে নাই তুমি?
অ', মই জাষ্ট এই চাহ খালো।
অ'। বাকী ঘৰত চবে কেনেকুৱা আছে?
অ', বাকী ঠিকে চলি আছে দিয়া আৰু বৰ্তমান। তোমাৰ?
মোৰো আছে ঠিকে, ঘৰতো চবে ভালেই আছে। বাকী পঢ়া-পাটি কেনেকুৱা চ লি আছে।
অ', পঢ়া-পাটি ধৰা চলি আছে দিয়া আৰু যেনেকে মানে তুমি দেখিছাই নহয় মোৰো হেৰি, মানে ঠিক ঠাকে চলি আছে দিয়া। তোমাৰতো চব অ'কে চলি আছে ন?
মোৰো অকে, অকে, চলি আছে।
আচ্ছা।
তোমালোকৰ
অ', আজি শেষ হ'লগে।
অ', কেনেকুৱা হ'ল একজাম?
একজাম বাৰু ঠিকে আছে, ভালেই হৈছে, ইমান বেয়া হোৱা বুলিও নকওঁ।
হয় নেকি? ভালে তেতিয়া হ'লে।
তাকেহে।
এয়া মই এটা কথা ক'বলৈ আছিলে, ফ্ৰি আছা নেকি তুমি?
অ', অ', কোৱা কোৱা মই আছো দিয়া।
এয়া, মই আচলতে কেলেণ্ডাৰখন চাই আছিলো। অহা সপ্তাহত যে এয়া পাঁচ ছেপ্টেম্বৰ
হয়, হয়, হয়। উম, উম, উম।
আমাৰ শিক্ষক দিব আহি পালেহি ন।
অ' তাকেই টো।
এতিয়া তাৰে কিবা প্লেন বনাইছা নে নাই?
আহ প্লেন মানে প্লেন আছে ছাৰহতঁৰ লগত ধৰা। অলপ ধৰা আমি ফাংচন এখন যিহেতু কলেজত বা স্কুলত এৰেঞ্জ কৰাই যায় আমাৰ আগৰ পৰাই চলি আহিছে ন।
অ'। এতিয়া তোমালোকৰ এয়া আগছ মানে কলেজতো শিক্ষক দিৱস পাতিব চাগে ন?
অ অ একদম সঁচা কথা ভাই মানে কি আমাৰ স্কুলত শিক্ষক দিৱসটো মানে ৰক্ত সৰ্বপল্লী ৰাধাকৃষ্ণৰ ফটো ফুল দিয়া নাছিল। বাট আমাৰ তাতে সেইখন পালন কৰা হয় আৰু ফেষ্টিভেল হিচাপে।
অ। পইচা উঠোৱাৰ এয়া পইচা কিমানকে উঠাই আছে তোমালোকৰ তাতে?
আচ্ছা মানে আহ ভাই মানে কি হ'ল আমাৰ পঞ্চাশ টকাকৈ উঠাই আছে মানে ছাৰক কিবা এটা হেৰি দিব হিচাপে।
অঁ। আমাৰ তাতো তো এবাৰ হঁতৰ টকা কে উঠাই আছে।
কিমান কে?
সত্তৰ।
আচ্ছা আচ্ছা আচ্ছা। হতৰ কে নহ? তাকে তোমালোকৰ চাগে ডাঙৰ কিবা প্লেন কৰিছে?
অ ডাঙৰে পাতিব কলেজতো জানাই। ডাঙৰ ডাঙৰকে পাতে।
উম উম হম হয় বুজিছো তোমালোকৰ কলেজ খনৰ বিষয় কথা বহুত শুনিছো। কগই
আহ। আমাৰ কলেজখনৰ নাম আছে বাৰু।
নাই।
আকৌ পিনে ছাৰ বাইদেউহঁতকো এতিয়াাত ছাৰ বাইদেউহতকো গিফ্ট দিব লাগিব আকৌ পিনে টিচাৰ্চ ডেৰ কাৰণে পইচাও দিব লাগিব।
হম হম হম হয় ঠিক কৈছা তুমটো আহ সেইটো বাৰু দিবই লাগিব দিয়াচোন গুৰু দক্ষিণাটো তোমাৰ গুৰু দিৱস যিহেতু।
অ
আমাৰো তেনেকে সৰু সুৰাকে কিবা এটা প্লেন কৰিছে হা হা কোৱা
তুমি এনে কিবা গিফট মানে তুমি এনে মানে কিবা আইডিয়া আছে নে টিচাৰ কি গিফ্ট দিওঁ
আহ আচলতে আমাৰ যিহেতু ধৰা আহ সকলোৱে মানে একেলগে বহি আমি আলোচনা কৰোতো অ ধৰা গোটেইখিনি একেলগে বহুত পুহি ল'ম আলোচনা মানে যিহেতু দুদিন আমাৰ মাজত সময় আছে সেয়েহে আমি মানে আলোচনাত ত আগলৈকে অলপ দিন ৰাখি দিছো আমি গোটেই ভাবি চিন্তি মানে বুজ বুজি কৰি লম আৰু কি দিব পাৰি ছাৰতক
আচ্ছা এতিয়া আমাৰ প্লেনিং বোৰো আমাৰ এতিয়া আমাৰ কলেজতো প্লেনিং বোৰটো চলিলে আৰু এয়া ক্লাছ ৰুম বোৰ সজোৱা ষ্টাৰ্ট দিলে ব্লেকবৰ্ড খো এতিয়া পুৰা চক বিলাক চকেৰে লিখিলেই আৰু মানে
উম হম হু
আজি আকৌ বেলুনবোৰ বেলুনবোৰৰো ফুলালো। বেলুন বোৰ ফুলাই ফলে এক একদম মুখ বিষায়ে গ'লগে আকৈপিনে অ তাৰপিছত দেৱালত ৰিবন বিলাকো লগালো
আচ্ছা আচ্ছা
এ বতাহ আহিয়ে থাকে ন বতাহ আহিলে একদম বেলুনবোৰ ফুটি যায় আৰু এইপিনে আকৌ ক্লাছত ধপ ধপ কে শব্দ হৈ যায়
হম হম হম ঠিক আ ছ ম
তোমালোকৰ এনেকে এ এতিয়ালৈকে মানে ক পৰা নাই নেকি এতিয়ালৈকে
কি কলা
তোমালোকৰ এতিয়ালৈকে ৰেডি কৰা নাই নেকি
নাই আমাৰ মানে কি আহ অহা কালিৰ পৰাহে মানে আৰম্ভ দিব এইেইটো
আচ্ছা এতিয়া এইটো কি টিচাৰ্চ দিৱসৰ এতিয়া আচল ধেমালিটো কত জানা তুমি এতিয়া যেতিয়া ফাংচনত এয়া ল'ৰা ছোৱালীয়ে ছাৰহঁতৰ এয়া ডাইলগ বোৰ নকল কৰিছিল যে যেতিয়া নকল কৰে আমাৰ সেইয় ম মেথছ লোৱা আমাৰ ন এটা এ মেথ টিচাৰটো
হম
এ যোনে আমাৰ মেথছ পায় চাৰজনৰ কথা এ তোমাৰ তুমিতো চিনি নাপাব বুলি আছ
অ আচ্ছা আচ্ছা আচ্ছা অ তুমি দাস ছাৰৰ কথা কৈছা নেকি আচ্ছা আচ্ছা চিনি পাও পাও পাও
অ তেওঁ আমাক যিহে এ আমাক যিহে মানে দম দিছিলে ন আমাক মানে এটা নাম দিছিলে গাধাৰ দৰলে
আচ্ছা
ছিলে তহঁতে মেথছত চব ফেইল কৰিবি জেং খাবি এনেকে কিমান দম দিছিলে নহয়
অ কৈছিল মোক কোনোবাই যে এইটো একদম সঁচা কথা দেই মানে কি যোনে কৈছিলে মোৰ বন্ধুজনে তেওঁ কৈছে যে তেওঁ বোলে পিছৰ পেঞ্চত বহি মানে মানে সিহঁতৰ নিচিন হৈ খোজকাঢ়ি দেখুৱাইছিল
আহ কিন্তু এতিয়া এয়া শিক্ষক দিৱসৰ দিনা ছাৰহঁতে আকৌ খং নকৰিছিল কিন্তু
উম উম ঠিক কৈছ আৰু
তেওঁলোকে আকৌ আমাৰ ধেমালিবোৰ চাই বহুত হাঁহিছিল। আচলতে এয়া তেওঁলোকৰ সংগটোৰ আটো আমাৰ বাবে মৰমহে আছিল হয়নে।
হয় ঠিক কৈছা টো ভাই, আহ আজি বুজি পাও বাৰু সিহঁতে কিয় গালি পঢাৰিছিল, এতিয়া মানে কি কলেজ বা চৰকাৰী মানে তেওঁলোকৰ মানে খঙৰ বিশ্বতো এটা হাঁহি বা তেওঁলোকে আমাৰ প্ৰতি মৰম এটা লুকাই থাকে যে সেইটো মোৰ মানে মই গম পাই গলো। বু
অ' আচ্ছা, তোমাক এটা কথা সুধো নেকি।
অহ কোৱা।
তুমি স্কুলত থাকোতে কেতিয়াবা শিক্ষক দিৱসত ষ্টুডেণ্ট-টিচাৰ হৈ ক্লাছ লৈছিলানে নাই?
আৰে ভাই নকবা সেই কাহিনী মই ক্লাছ এইটত থাকোতে ভাবিছিলো ক বৰ ফেমিলিয়াৰ হব আহ ধৰা আমি বহুত দুষ্ট আছিলো হা ক্লাছটোৰ ভিতৰত। অ' ক্লাছ ফাইভৰ ৰুমত আছিলো আমি আৰু ধৰা মই আৰু মোৰ বন্ধু এজন আছিলে, আমি ধৰা আমাৰ দুজন ছাৰ আছিলে, ছাৰজনৰ মানে কি আমি তেওঁক কপি কৰিছিলো, তেওঁ যেনেকে খোজকাঢ়িছিলে তেওঁ কেনেকে কথা কৈছিলে বা কেনেকে শিকাইছিলে সেইবোৰ আমি কপি কৰিছিলো হা। আ, তেনেকুৱাই আৰু মানে কিছু স্মৃতি জড়িত হৈ আছে আৰু উম।
সেই মোৰো, মোৰ লগতো একেই মানে ছেম বুলি ক'ব পাৰা। মই গৈ ব্লেক বৰ্ডত ন কিবা এটা লিখিব লৈছিলো পিছফালৰ পৰা ল'ৰা তাই মোৰ কুৰ্তাটোনো টানি দিলে। সেইদিনা মই বুজি পালো যে চাৰিৰ পৰা পঞ্চাশটা ল'ৰা ছোৱালীক চম্ভালা কিমান ডাঙৰ মূৰৰ বিষ, আমাৰ ছাৰ-ছাৰহঁতে যে কেনেকৈ দিনটোত পাঁচ ছয়টা ক্লাছ লয় ন ভগৱানেহে জানে।
তাকে সঁচাকে ভাই এইটো, আধা ঘন্টাত মোৰ মানে সেই সময়ত আধা ঘন্টাত মোৰ ডিঙি শুকাই গৈছিলে জানানে, অথচ মই হাঁহি-হাঁহি আমাক যে ছাৰ হহঁতে হাঁহি-হাঁহি কেনেকে পঢ়াইছিলে সেইটো কিন্তু মানিব লাগিব। তেওঁলোকক।
সঁচাকৈ ভাই শিক্ষক দিৱসৰ এই স্মৃতিবোৰ কেতিয়াও পুৰণি নহয়। আজিও মন যায় আকৌ এবাৰ স্কুলৰ সেই ক্লাছৰুমটোলৈ ঘূৰি যাবলৈ কিন্তু এতিয়া চব সলনি হল মই ভাবিছো এইবাৰ শিক্ষক দিৱসত আমি পুৰণি স্কুলখনলৈ এবাৰ যাম বুলি। আমাৰ ছাৰ বাইদেউহঁতক লগ কৰি আশীৰ্বাদ লৈ আহিম কি কোৱা।
একদম ঠিক ভাই একদম ঠিক কথা কৈছা আইডিয়া ভাল-ভাল মই একদম ৰেডি, বৰ্তমান যিসকল চাৰ চাকৰিৰ পৰা ৰিটায়াৰ হল তেওঁলোকে ঘৰলৈকে যাম আৰু উপায়তো নাই দিয়াচোন তেওঁলোক ওলাই গল যিহেতু তো,
অহ। তেওঁলোকওঁ আমাক দেখি বহুত সুখী হব হয়নে।
হ'ব-হ'ব আ, বাকী চবে চবকে ৰেডি হবলৈ কোৱা।
অ মই সেইখিনি মই সকলোৰে লগত আলোচনা কৰিম। আৰু ছাৰ আহক। ছাৰহতেও অন্তন্ত গম পাব যে তেওঁলোকৰ ছাত্ৰই যে মোক পাহৰি যোৱা নাই হয়নে।
সেইটোৱে, চোৱাচোন আমি যিবোৰ স্মৃতি আছিল। সেইবোৰতো পাহৰিব এতিয়ালৈকে পৰা নাই ছাৰহতে বা আমাক মনত ৰাখিছে নে নাই।
ছাৰহঁতেও ৰাখিব আৰু ছাৰহঁতেও আমাক দেখি কেনে বহুত সুখ-সুখী হ'ব। লগতো মোৰো মাজে-মাজে ছাৰহতলৈ মনত পৰে যেতিয়া আমাৰ স্কুলৰ ল'ৰা-ছোৱালী,
মোৰো জানানে মই সদায় প্ৰাৰ্থনা কৰো চাৰহঁতৰ কাৰণে যে তেওঁলোক শান্তিত থাকক সুখত থাকক ভালকে থাকক তেওঁলোকে যাতে এশ বছৰ জীয়াই,
অ হয় নেকি?
সেইটোৱে।
ব'লা তেন্তে এই দেওবাৰে আমি বাকী ফ্ৰেণ্ডছবকে ফোন কৰোঁ আৰু পাঁচ ছেপটেম্বৰৰ বাবে এটা ধুনীয়া প্লেন কৰোঁ।
অ এইটো ঠিক কৈছা তুমি ভাল ভাল লাগিছে তোমাৰ মোক, কথা খিনি শুনি আমি অহা দেও এবাৰলৈকে কৰো ন। অ তেওঁলোকক যিবোৰ লগৰ আছিল আমাৰ
অ মই বাকীবোৰকো জনাই দিম তুমিও জনাই দিবাগে।
আচ্ছা মোৰ লগত যিবোৰৰ নম্বৰ আছে বাৰু মই তেওঁলোকক ফোন কৰি কেনে কওঁ যে আমি পাঁচ ছেপ্টেম্বৰত এনেকে এনেকে স্কুললৈ যোৱাৰ এটা প্লেনিং কৰিছোঁ।
ঠিক আছে।